অ নমস্কাৰ।
নমস্কাৰ।
অ উম মই মানে এটা বিষয় বিষয় লৈ আহিছোঁ আৰু আপোনাৰ লগত যদি দছ মিনিট মানে ফ্ৰী আছোঁ যদি এইটো বিষয়ৰ কথা পাতিব পাৰিম না।
হয় হয় পাৰিব কওক।
অ বিষয় হৈছে মানে ট্ৰেভেল মানে
হয় ভ্ৰমণ কৰা হয় ঠিক আছে হয়
অ আপোনাৰ মতে ভ্ৰমণ কৰিব মানে ভাল লাগিব না ভাল লাগে নিকি?
হয় হয় ভাল লাগে।
অ। মানে আপনি শেষ বাৰৰ বাবে ক'ত গৈছিলোঁ মানে ভ্ৰমণত আৰু ঘুৰিবলৈ?
হয় নিশ্চয় অ শেষবাৰ মানে কি শেহতীয়াকে মই আপোনাৰ মই অৰুণাচল প্ৰদেশলৈ গৈছিলোঁ আ আমি যেনেকৈ এ আমাৰ পাচিঘাট বুলি কয় এই জাগাত তো নাম হয় তালৈ গৈছিলোঁ মই শেহতীয়া মোৰ ভ্ৰমণ কৰাটো। আৰু ভ্ৰমণ এই ভ্ৰমণ কৰোঁতে মই গুৱাহাটীৰ পৰাই গৈছিলোং বাৰু। আ গুৱাহাটীৰ পৰা মই ৰাতি যোনটো আমাৰ আ গুৱাহাটী ষ্টেছনৰ পৰা মোৰকং চিলেক্ট ষ্টেচনলৈকে এক এটা ট্ৰেইন যায় মানে ৰেল ৰেল যায় ৰেল গাড়ী যায় অ এই ৰেল গাড়ীটো আপ আপোনাৰ এইটো লাচিত এক্সপ্ৰেছ বুলি কয় অ মইয়ো উঠিলোং ৰাতি তিন অ ৰাতি আঠটা বজাত মানে মানে আবেলি আৰু আবেলি আঠটা বজাত উঠি মই এচি ডাবাত উঠিছিলোঁ ত' তাতে মই আ আঠটা বজাত উঠি ৰাতিপুৱা মই পাইছোঁগৈং আপোনাৰ অ আঠটা বজাত ৰাতিপুৱা
অ
ত' বাৰ ঘণ্টাৰ আছিলে ভ্ৰমণটো অ যোনটো বাৰ ঘণ্টা ভ্ৰমণ কৰি মই মোকো চিলেক্টলৈকে পালোঁ মোৰ কোং চিলেক্ট মানে এইটো অৰুণাচল প্ৰদেশৰ এইটো সীমা হয় আৰু আছাম আৰু অৰুণাচল প্ৰদেশৰ সীমা আৰু সেইটো জাগাটো অসমতে পৰে আৰু অলপ জাগা অৰুণাচল প্ৰদেশত পৰে ত' তাতে গৈ জোনাইত টাউন যোনটো জোনাই ধেমাজি জিলাৰ আৰু তাতে মোৰ লগৰ আছে ত লগৰ ঘৰত থাকিলো মই এক ৰাতি আৰু এটা কথা যে মানে মৰুকুং চেলেক্ট যোনটো ৰে'লৱে যোনটো ৰে'ল ষ্টেচনটো অঁ সেইটো মানে ভাৰতবৰ্ষৰে উত্তৰ মানে পূৰ্বাঞ্চলত থকা মানে পূব চবতকে পূৱত থকা এটা ৰেল ষ্টেচন আৰু
অঁ
ৰেল জংচন হয় হয় ত' তাতে মই ভাৰতবৰ্ষৰ। সকলোকে পূব ছাইডত থকা পূব দিশত থকা মই ষ্টেশচনলৈকে গৈ পালো বা গৈ চাই আহি পাই মই মানে আনন্দিত হৈছোঁ আৰু নিজকে ত'
অঁ মানে আপুনি তাতে কি কি দেখিলে আৰু?
হয় হয় নিশ্চয়। ত' তাতে তাৰ পৰা মই গ'লো কিবা পাচিঘাতঁত আমি গাড়ী লৈ গৈছিলো হয় অঁ যাওঁতে আধা ঘন্ট মান লয় পাঁচিঘাতলৈকে, পাবলৈ আৰু পাছিঘাটটো মই ভাবিছিলোঁ এইটো পাহাৰ হ'ব বুলি। মই ভাবিলোঁ মানে কি অৰুণাচল। অৰুণাচল প্ৰদেশ আৰু পাহাৰৰৰে ভৰপূৰ আছে বুলি এইটো নহয় অৰুণাচল পৰিৱেশতো মানে ভৈয়াম জেগাও আছে আৰু পাছিঘাটত মানে পাছি ঘাটটো আপোনাৰ এইটো ঘাট হয় একচুৱেলি ঘাট মানে নদীৰ ঘাট আৰু যেনেকৈ তাৰ পৰা আমাৰ চীন দেশৰ পৰা বৈ অহা। যোনটো য়াৰলুং চাংপ বুলি যে কয় যোনটো নদী। আৰু সেইটোৱে নদী আপোনাৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিলে সেইটো নদীয়ে হয়। চিয়াং নদী বুলি কয় এইটো এই চিয়াং নদীৰ সন্মুখত। আছে পাচিঘাট ঠাইতো টাউন তো আৰু টৌ মই চিৰাং নদী মই চাব পালোঁ ম বহুত ধুনীয়া লাগিল আৰু তাৰোপৰি মই চিয়াং নদীৰ ওপৰেদি যোৱা দলংত উঠিলো ত' দলং যদি আমি পাৰ হৈ যায় আপুনি আমাৰ বৰাক বুলি এটা জেগা আছে সেই বৰাগত আমি গৈ চিয়াং নদী চাই লোং আৰু আৰু পাহাৰৰ পৰা উঠি কিনি মানে বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য থকা নদী। এইফালে পাহাৰ আপোনাৰ সেউজীয়া মানে সেউজময় বহুত মানে প্ৰকৃতিক সৌন্দৰ্য দেখি পালোঁ আৰু ত এনে মই উপভোগ কৰি আহিলোঁ পাচিঘাৰত আৰু তাৰ উপৰিও তাতে থকা বিভিন্ন মানুহ লগ পালোঁ আৰু তেখেতসকলৰ থকা খোৱা বা তেখেতস সকলৰ যেনেকৈ ৰীতি নীতি নিয়ম বা এইবিলাক আছে এইবিলাক মই চাব পালোঁ আৰু তেখেত আ নৃত্য বিলাকো মই চাব পালো ত বহুত ভাল লাগিল চাই বা গৈ তাতে উপভোগ কৰি জোগাটো চাই কিনি ত' এইবিলাকে মোৰ ভ্ৰমণ কৰাটো শেহতীয়াকৈ মই য'ত ভ্ৰমণ কৰিলোঁ আৰু তাতে দুই ৰাতি থাকি আৰু বহুত জগা ঠাই আৰু যাব লগা আছিলে কিন্তু। কিছুমান অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ তাৰপিছত আমি ঘূৰি আহিলোঁ আৰু তাৰ পিছত আকৌ জোনাই আহিলোঁ জোনাই পছ আকৌ ৰেল ৰেল গাড়ীতো উঠি কিনে আকৌ দুদিন তাৰপিছত আমি আকৌ গুৱাহাটী আহিলোঁ ত' আপোনাৰ আপুনি ক'ত গৈছিলে শেহতীয়াকে ক'ত বা ভ্ৰমণ কৰিছিল নেকি আপুনি হয়
হয়
ইয়াৰ ত মোৰ
হয়
তাতে বহুত হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ মাত ভালকে শুনা